কিহ'ল শুনিছ?
হেল্ল', তোৰ মাতটো নাহিছে ভালকে
এতিয়া শুনিছ নাই? এ একদম হেইট হেডফোন -চেডফোন লগোৱা নাই বাৰু। এতিয়া কা ভালকে নাইশুনা?
এতিয়া শুনিছোঁ।
ফাৰ্ষ্টতে তোৰলে ফোনটো নগৈছিলে।
হয় নেকি?
উম, এবাৰ- এবাৰ এবাৰ নগল আকৌ নেক্সটবাৰতহে গৈছে।
অহ
উম
বহুত দিগদাৰি দেই ৰাতিপুৱা পৰা কাৰেন- চাৰেন নাই আমাৰ ইয়াত।
কেলে কি হ'ল কাৰেণ্টটো ৰাতিপুৱা পৰা নাই?
গাঁৱতো থকা নাই টাউন এৰিয়াতে আছো। তাকে এতিয়া ঘৰটো কাৰেণ্ট নাই। এ আজিকালি কব নোৱাৰো ন' বতৰো কব বতৰকে ক'ব নোৱাৰা হয় কাৰেণ্টটো মানুহে কাটি দিব পাৰে।
উম, যি হয় -হয় আজি ইমান গৰম পৰিছে ইমান গৰমত কেনেকৈ আছ কাৰেণ্ট নোহোৱাকে?
হে পেটটো মাটিতে পেলাই পিনি দীঘলকে শুই আছো।
অহ
ভাত বনালি?
ভাত পানী বনালো ৰাতিপুৱাৰ পৰা সেই কাৰেণ্ট- চাৰেণ্ট নাই যে পানী চানীও অসুবিধা পানী উঠাব পৰা নাই টেংকীত। ভাত পানী যে নে বনালো বাও অকণমান পানী খাব কাৰণে দুই -তিনি লিটাৰ মান পানী ভৰাই থলো
উম
এ তাকে এতিয়া মৰি আছো আৰু গৰমত।
অ', হেইবা ইমান গৰম পৰিছে কাৰেণ্ট নাই কেনেকে আছ আচৰিত কথা।
আমাৰ ৰাতি হলে এনেকুৱা অহ, ৰাতি একদম ইমান টানচে- টানচে বৰষুণ দিয়ে গোটেই আমাৰ মানে এইটো আমি যোনটো ৰুমত থাকো গোটেই কেম্পাচটো পানী ফুল মানে এ তোমাৰ কি বুলি কয় এথু- এথু হয়গে।
অহ
একদম দিনত ৰাতি তেনেকে বৰষুণ টানছে দিনত তেনেকে আক টানচে ৰ'দ ও দিয়ে টিকা ফটা।
হা- হা- হা
হম
এইটোটো কালি পৰখি, কালি, আজি ইমান ৰ'দ বেছি।
দিছে -দিছে।
উম
ইমান ৰদ টানত দেতাই কেনেকে এই বুলি
তাকে তো ইমান ৰ'দত কেনেকে মানুহবিলাক পথাৰ খেতি কৰিব ইবছৰতক- ইবছৰ বেছি -বেছিহে কিবা ৰ'দ -গৰম পাইছো।
অহ, মানে এতিয়া আজিকালি গছ -গছনি বিলাক দিনক দিনে কাটি -কাটি গৈ আছে ন',
হুম
দূৰত ক'ব নেযাওঁ নিজৰ- নিজৰ ঘৰৰ ওচৰত আমি মানে আমাৰ গাওখনৰ ওচৰত এখন ডাঙৰ বনাঞ্চল আছিলে
উম, এতিয়া সেইখন মানে প্ৰতেক বছৰে কাটি -কাটি -কাটি - কাটি - কাটি - কাটি মানুহ বিলাক তাত হে এতিয়া শেষ হ'লগে মানে। আগৰ তুলনাত এতিয়া সেই ভালকে বৰষুণ নেপাওঁ সময়ত। ৰ'দ নিদিয়ে সময়ত বৰষুণ নিদিয়ে। এই বানপানী এইবিলাক মানে চব এই গছ গছনিৰ পৰিৱেশ নষ্ট কৰাৰ পৰাই হৈছে আৰু।
হয় হয়।
নে কি কোৱা তুমি এইটো বিষয়ৰ ওপৰত?
তাকে ময়ো সেইটো কথাই কওঁ গছ-গছনি নোহোৱা ফলতে বেছি গ গৰম হৈছে আৰু।
এতিয়া চোৱা আমাৰ ইয়াতে কি বুলি কয় তিনচুকীয়াতে তিনিখন ফ্লায় অভাৰ বনালে হৈ নাই? উম, ফ্লায় অভাৰ খন বনাও তে যদি ওচৰত ডাঙৰ গছ থাকে সেইখিনিতো কাটি পেলাই।
ডাঙৰ গছ কাটে কাটে তাৰ লগতে আৰু ধেৰ সৰু সৰু গছৰ পুলিবিলাকো এনেই নষ্ট হৈ যায় নহয়। অ' মানে হয় এটা চাইডৰ পৰা চাবলে গলে এ অলপ অলপ উন্নতি হৈছে কাৰণ আজিকালি যিহে ট্ৰাফিক জাম হয় নাই?
হয় হয়।
এইটো কাৰণেতো ফ্লায় অভাৰ এইবিলাকতো ভালে আছে। কিন্তু এতিয়া আমাৰ ক জীয়াই থাকিবৰ কাৰণে কষ্ট হৈছে হয় এতিয়া। এ এদিনতে অ' এদিনতে কৰা বস্তু নহয় বাৰু। কিন্তু এতিয়া লাহে লাহে লাহে লাহে লাহে লাহে মানে পৰিৱেশটো কিবা হ'বলৈ গৈ আছে মানে।
উম, প্ৰদূষণ বেছি হৈছে।
সিটোৱে সিটোৱে।
উম।
পিছে ভাত-পানী?
ভাত মানে খোৱা নাই দেই এতিয়ালৈকে, বনোৱাও নাই। নাই বনোৱা, উম। তাকে ৰাতি - ৰাতিপুৱা বিস্কুট খালোঁ।
অ'।
উ, লগৰজনীও ডিউটি গ'ল।
অ'।
অ তাৰ দুটা বজাত ছুটি হ'ব আজি চানডে যে। দুটা বজাত ছুটি হ'ব। উম, তাই আহি পোৱা আগত বনাম। তাৰপিছত খাব লাগিব আৰু তেতিয়া তাই আহিলে খাব লাগিব।
গৰমত যে মোৰ এই পঁইতাচ - পঁইতাচোৰা ওলাইছে। কি বুলি কয় গৰৈ মাছ পিটিকা।
উম।
অ' চৰি দেই এই মানে পিটিকাটোৱে পঁইতাচোৰা কৈ পাইছোঁ তাৰ মানে। পঁইতাচোৰা বুলি কোৱা লগে লগে মানে কিছুমানে ভাবিব এতিয়া পঁইতাচোৰা খায় নেকি সেইফালে।
এই গৰৈ মাছ পিটিকা আকৌ।
অ', অ'।
নেমু চেপি একদম মানে এই গৰমত পইতা ভাত পানী দিয়া ভাত। নে পালটি।
ইচ নকবি আ উম আজৌ চাম দেই কৰ'ৰবাত খানাকে খাব যাও নেকি?
খাবলৈ গ'লো বেয়া নহয় বাৰু কিন্তু কালি মানে আমাৰ ই পিনে। এখন কি হোটেল আছিলে জানো? আমাৰ মানে এই পামজত অকমান পাৰ হৈয়ে মানে। মোক অ এইফালে বৰগুৰিয়ে পৰে চাগে জান মোক ফিল্ড পিনে। সোমোৱা ৰাস্তাৰ নিচেই কাষতে এখন। কি হোটেল আছিলে জানানে ধাপাই আছিলে নে কালি গ'লো তাৰমানে।
আহ উম হম।
উম আমি বিচাৰি গৈছিলো সি। এ কিবা মাছ বইল। নহলে অ মানে বইল টাইপৰ টেঙা চেঙা দি সেনেকুৱা নাপালো কিন্তু অকণমান দেৰি হ'ল।
অ মানে এনে বনাই মানে তাত বইল খানা।
এনেই বনাই কিন্তু আমি অলপ মানে সেই মানে হেৰি। ৰাতি গোটেই দিনটো খানাবিলাক দিয়ে কিন্তু মানে ৰাতিান পাঁচট মান বজাত। চাৰিটা পাঁচটা তেনেকুৱাত মানে বন্ধ কৰি দিয়ে।
অ অ।
অ কাৰণ এইটো তেতিয়া টাউন এতিয়াতো।
উম উম
মানে এই টাউন এৰিয়া বিলাকত মানুহ বিলাকে ৰাতি মানে প্ৰায় ৰুটি এনেুৱা অকমান লাইট খান কৰানে?
আহ
অ ৰা মানে খানাো সিমান থালি বিলাক বিক্ৰী নহয়।
হয়।
অ চ এই দিনতে খান বিলাক দি এতিয়া বাইপাছৰ কাষতো এতিয়া ডাঙৰ ডাঙৰট্ৰাক চাক আহি মেলি ৰখি মেলি খাই বৈ যায় তাৰ মানে। বাকী ৰা ৰাতি তেনেকে ৰাতি নাখায়। চ সোনকালে বন্ধ কৰি দিয়া আ আৰু।
উম উম বাকী খানা খাবলৈ ঠিকে আছে নে?
একদম আল্টিমেট আল্টিমেট তাৰে আমি পালো হেৰি আমি। এইটো এনেকে বইল ফিচ বিচাৰি গৈছিলো টেঙালি নাপালো বাৰ আমি। সেই আমি যোন কি বুলি কয় হোটেল খনৰ আগে যোনটো নলা ব গৈছে একদম ধুনীয়া চ ঠা নলা ডৰ ডৰেপ এখন সেইটো নলা দিয়ে মানে পুঠি মাছ ধৰি আছিল না তাতে।
আহ
পুঠি মাছ ভাতাই একদম লোকেল পুঠি মাছ ভজাই মানে। লোকেল পুঠি ফ্ৰাই খাইলোঁ।
অ
অ দামতটো বেছি নহ মানে এইটো এফৰ্ডেবল প্ৰাইজত দিয়ে মানে ধুনীয়াকে।
অ অ থালি, থালি চিষ্টেম নে?
খালি, খালি
অ কেনেকে।
এনে ভে থালীটো তোমাৰ নাইনটি ৰুপিজ লয়।
নাইনটি।
মানে অকমান তুমি দিনত। লে মানে অকমান আগবিলাক হলে মানে বেছি মানে আইটেম বিলাক পাবা মানে।
অ এনে কেইটা মানে কি কি দিয়ে আৰু।
কালি দে বহুত আছিলে দেই মই ভালকে মন পৰাটোৱে নাল মানে ইটো সটো ইটো সটো ইটো। নজানো ভালকে কি, কি দিছিলে আমি। কচু আইছিলো কচু শাক। বস্তু তোমাৰ বোলে পিছফাই আছিলেই সৰু সৰু তাৰপিছত দালিো নৰ্মেল সেইটো থাকিবই কবাৰ আলু পিটিক। গা অলপমান। কৰ'বাত এইটো চানা চানা চাটনি কৰ'ৰবাত দাইল চাটনি। কি কি আছিলে বাৰু এনেকে অকমান ভাজি আলু ভাজা দাংবতি ভাজা
ভেজ মানে ভেজ থালী আৰু।
অ হয় হয় ভেজ সেইটো পাই বাৰু বাকী তুমি যি খাব পাৰা চিকেন মটন।
অ অ তাৰপ ভেজ
গৰমো চিকেন মতন খাব নালাগে ন। সু খ খাব? তাকাকে আজি ছানডে। আজি বিচাৰি চাব লাগিব পুঠি মাছ বইল বনাবলে ঢেকীয়াৰ লগত ঔটেঙা দি।
অ বাকী কি ঢেকীয়া ঔটেঙা আনি থৈ দ আছে নেকি?
নাই বাৰু চব কিনিব লাগিব। তাকে কি হয় চাব লাগিব।
অ কালি সিমান লৈ ক'লে তাৰপিছত কি এইটো প্ৰয়োজন হ'লে আৰু দিয়ে ন বস্তু?
একদম, একদম তুমি মানে কব পাৰ নাই ইট পিছত মানে ধুনীয়া।
অ কোনডোখৰত আছে বুলি কলে।
সটো তোমাৰ এইফ যোনখন মানে। পুলিচ ৰিজাৰ্ভ যায়তো এই ৰাস্তাটোৰ কাষত আছে।
অ এইফালৰ পৰা গ'লে বাইপাছত গলে প্লামিজত পাৰ হয় কিনে ৰাইট চাইডে নে লেফট চাইডে।
অ লেফ চাইডে লেফ
চাই ছে ন।
হয় হয়।
মনত নাই মানে কি হয় নামটো।
অহ, মানে পামেজৰ আৰু ছোৱালিটিবিজৰ মাজতে আছে।
অ অ কি খানাবিলাক কি মাইকী মানুহে বনায় নেকি চব।
াজানো বাৰু ভালকে কিন্তু চাৰফ কৰোতে মানে। সেয় মতা মানহে কৈছিলে আৰু
অ অ ত মানে অ। কোন ডখৰতে এখন চলেটেৰী ব্ৰীজ পাৰ হৈ কিনি নে কতো এখন ধাবা আছে। এফ পাল। হয় মানে তাৰ মানে হেৰি বিলাক চব মাইকী মানুহে বনাই মানে খানাবিলাক।
আচ্ছা আত্ছা।
আহ সেইটো কাৰণে সুধিছোঁ
মই অলপ দিনৰ আগত গৈছিলো মানে এই খৰিকা যাই বুলি শুনিছো। যিটো ডিব্ৰুগড় বাইপাছত। ডিব্ৰুগড় মানে আৰু কি ক'ম তিনিচুকীয়া ডিব্ৰুগড়।
আহ তাত খাব গৈছিলো তাতো খানা ঠিক আছিলে।
ঠিকে আছে ন।
ভে ভেজ থালি হানড্ৰেড হয় লয়।
উম
হেল্ল',
হয়।
হেল্ল',
অহ, শুনিছা?
অহ, শুনিছো হেল্ল',
মানে অলপ নেটৱৰ্ক বেয়া হব।